আহ কি খবৰ
হা আছো এ শুব লৈছিলো আৰু তাৰ পিছত ভাবিলোঁ অলপ ফোন কৰোঁ কিবা কৰিলে আজি দিনটো কি হ'ল
কিন্তু মানে কি ক'ম তোমাৰ আমাৰো সে যাবলৈ সময় হৈছে সেইটো ঘৰলে ত সেই পেকিং চেকিং বিলাক সকে লাগি আছো আৰু এইকেইদিন অলপ অলপ কি মানে মনত যি পৰে তাতে তাকে ব তত সোম সোমই গৈ আছো অ বহুত দিন হ'ল নহয় মাৰ ঘৰত থাকা তাকে এতিয়া আৰু বোলো ঘৰতো যাবৰ সময় হৈছে তাকে এই পেকিঙত কৰি আছো আৰু উ উম
টো মানে অলপ অলপ কি সেই চিফ্ট কৰি আছে
অ অ সেইয়াই তাৰমানে এওঁ মাজে মাজে আহি থাকিলে সেই যাৱা সময়ত এটা এটা দি পঠাও টোপোলা সেইকাৰণে মানে সেই ভৰাই থাকো মানে যেনে যে হা হা হি নহলে মানে কি হয় বাচ্ছা চাচ্ছা কাপোৰে কানি বহুত হয় ন
অ অতো ধেৰ আহে উম সেইটো হয় মানে দিনটো ইয়া কামত তে মানে গুচি
গুচি যায় দিনটো ধৰা নিজৰে ধৰা কাম খিনি থাকে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ন ঘৰ ঠিক, ঠাক কৰা। তাৰ পিছত সেই আকৌ মনত কৰিলে বোলে এইটো আছিলে দেখা পালো অ' এইটো সোমাই লম। এইটো নিওঁ এইটো নিনিওঁ নিয়া কেইটা এক্সট্ৰা নিয়া কেইটা এক। সেইখন কৰি থাকোঁতে হৈছেগৈ আও। অ' দিন চমু চাপি আহিছে আৰু। উম।
কেনও অকণ অকণকে হ'লেও নহ'লে সময়ত একো মনত নপৰে
ন নপৰে নপৰে তেনেকৈ সেই নিবলগীয়া কেইটা থাকে। নিব নিনিব লগীয়া কেইটা যাব তেনেকুৱা হয় হয় সেইকাৰণে আৰু মনত! পৰি আছে এটা, এটা সোমোৱাই আছো।
তাকে এইটো ভালে কৰিলে আৰু ধৰক কষ্ট ও কমি যায় বহুত। কেঁচুৱাই, মেচুৱাই নহয় জানো তাকে ভাল মনত পৰোঁতেই অকণ অকণকে দি দিলে
অঁ সেই সেহাই সেয়াই কৰি আছোঁ চাৰি কেইদিন আৰু বোলোঁ এ এওঁ আজি গ'ল যেনিবা কেইটামান বস্তু দিলোঁ আকৌ ধৰা নেক্স উইকত আহ আহিলে তেতিয়া আকৌ কেইটামান তেনেকৈ সেই মনত পৰা কেইটা সোমোই সোমাই আছে ধুলাকৈ কণি আই আইও
উম কেৰ ঠিকে আছে বাকী অঁ মোৰ মোৰ মান টো এইকেইদিন ধৰক আলহী আছিল ঘৰত। মানে আলহীৰ কাৰণে তো মই এনেকৈ কেইদিনমান ছুটি লৈছিলোঁ। উম মই আজি তিতাপ চ জইন কৰিছোঁহে। তাৰ আজি জইন কৰিলো তাৰ পিছততো দিনটো মানে সেই ত' অফিচতে গ'ল তাৰ পিছত মানে ৰাতিপুৱাতো আমাৰ সোনকালে ভাত খাই দিয়া হৈয়ে যায় তাৰ পিছত এনেকে অফিচত গ'ল তাৰপিছত টিফিন চিফিন তাতেই খাওঁ আহি পেলাই তেনেকে খুব এটা খোৱা নহয় অলপমান লাইট কিবাই খাওঁ তাৰ পিছত ত' আমাৰ আলহী আছেই থাকিব কেইদিনমান অ থাকিব থাকিব তাৰপিছত অ তাকে তাৰপিছত সেইয়া আৰু তেওঁ তেওঁলোকৰ লগতে কথা বতৰা পাতি কৰি সামৰি কৰি এতিয়া চবেই মানে ভাগে ভাগে শুব গৈছে আৰু এই সেইটো বুলিয়ে মই ভাবো ফোন এটা লগাও বোলো কি কিবা কৰি আছে আপুনি
এহো এহো এ এ তেনেকোৱা নাই কালিও আহিছিলে আমাৰ আলহী তেনেকে আহে আৰু বেলিটো তেনেকে লুচি বনালোঁ, আলু ভাজি সেয়া কৰিলোঁ তাৰপিছত চাহ বনালোঁ আৰু এ চিম বেলেগ নাই আৰু সেই কেচুৱাই মেচুৱাই কি কৰিবা আৰু। ধাম ধুমকে সেৱা কৰিলোঁ আৰু গধূলি এনেকুৱা বতৰত মানে পুৰি চুৰি খা
খাব ভাল লাগে বহুত দিন হ'ল কিন্তু আমাৰো খোৱা হোৱা নাই পুৰি। অ' বনাম বনাম কে বনাম বনামকে মানে
খোৱায়ে নাই সেই, আলু আলু মিহি মিহিকে আলু মিহি মিহিকে কুটি ভাজিলোঁ। তাৰ পিছত অ অ উলিয়াই দিলোঁ আৰু ৰাইজ তাৰ পিছত অকমান ওলাই গলো গোটেই খিনি, ওলাই পথাৰৰ ফালে অলপ পথাৰ-চথাৰ চালোগে। অ', সন্ধিয়-আবে-আবেলি সময়ত তোমাৰ মানে যোৱাকালি-যোৱাকালিৰ ঘটনা। উম, যোৱাকালি আ, যোৱাকালি সেয়া সত অ', মানে ইয়াতে চাহ-তাহ খাই কৰি, বোলো অকনমান বলা ফুৰি আহো বুলি কয় খোজ কাঢ়িবলৈ আৰু, আমাৰ এইফালে পথাৰ আছে নহয় এনেকে খন চাই আহুঙে বুলি। সেয়ে গৈ চাই চিত সেই লগত বতাহো ধূনীয়া মাৰি আছে, ঠাণ্ডা-ঠাণ্ডা মজা লাগিছে আৰু।
উম, বতৰো ভাল ন?
উম, উম, বতৰটো ভাল, গৰমো যদিও মানে এই পিছবেলালৈ অলপ ঠাণ্ডা কৰি দিয়ে নহয় বতৰ টো, অ', আৰু বাহিৰত অকণ বতাহ মাৰি আছে।
অ', অ', মানে সেই আগৰ নিচিনা গৰমতটো নহয় মানে। ন, এইবাৰ তেনেকে আহিব অ', মানে মোৰ মনত আছে যোৱাটো বছৰ মানে আমি এইখিনি সময় পাই অলপ-অলপ পায়ে আছিলোয়ে মানে।
উম।
মানে ধৰক বৰষুণো খুব হয়, আৰু গৰমতটো পৰিলেও খুব গৰম হয়। এইবাৰ মানে কিবা, এইবাৰ ম
উলটা হৈছে ন, এইবাৰ তোমাৰ সেই মাঘৰ বিহুৰ সময়ত খুব গৰম পৰিছিলে, মনত আছেনে তোমাৰ দুদিন মান, তাৰপিছত নাই, নাই, নাই, নাই, আক নৰ্মেল হৈ আছে, এতিয়া মানে দিনটো গৰম আজি দিনটো বহুত গৰম, কিন্তু এই পিছবেলাৰ পৰা অকনমান নৰ্মেল হৈ যায় আকৌ।
ৰাতি অকমান-অকমান ঠাণ্ডাও লাগ
ঠাণ্ডা লাগে, মইতো শেষ ৰাত তি ফেন-চেন অফ কৰি কম্বল এখন লঁও
অ', অ', অ', এই মোৰো এক কেই। তাকে, অ', মানে সেই তেনেক কালি আলহী আহোত
উম, কালি তেনেকুৱা গ'ল আজি-আজি তেনেকুৱা নাই বাৰু, আজ মানে দুই এজন আছে আৰু তেনেকুৱা মানে হেৰি আলহী নহয় অ পাঁচ দহ মিনিট কিবা কথাৰ কাৰণে আহিলে আৰু গ'ল আৰু উম তেনেকুৱা
ল'ৰা ছোৱালী দুটাও গৈছে নে লগত
নাই নাই নাই এটাক নিলো তাই খেলি আছে আলহীৰ লগতে সিহঁতৰ ল'ৰা ছোৱালীৰ লগতে খেলি কৰিয়ে থাকে থিলে অ থৈ গলো থৈ পেলাই এটাক লৈ গলো আৰু বোলও থাক খেলি থাকোতে মানে মানে সৰুটোক লৈ গলো গছতে
উম ঠিকেই আছে সেইকে ভালেই লাগে মাজে সময়ে
অ খাব হ'ল
খোৱা ৱোবা বাৰু হল এনেই মানে সোনকালে খোৱা হয় আৰু আজিকালিতো দেউতাই সোনকালেই খাই দিয়াৰ কাৰণে অ চবৰে সোনকালেই হৈ গৈছে মানে টাইমতটো আগুৱাই গৈছে মানে আগতে ধৰক অ আগতে খুব দেৰি কৰিছিলে নহয় নটা দছটা বাজি গৈছিলে তাৰপিছত আজিকালি এইটো ধৰ এতিয়া শুনিলে আচৰিত হব পাচঁটাতে খাই দিয়ে কেতিয়াবাতো কেতিয়াবা তো তিনিটা চাৰে তিনিটাত তটো খাই দিয়ে কেতিয়াবা হা অ নাখায় আ মানে বহুত খিনি চেঞ্জ হৈছে ছ' তেওঁৰ লগতে মানে আমাৰো চেঞ্জ
অৱশ্য ভালেই বাৰু অ পিছবেলাতো ধা লাইট চাইট খাই এ কৰি থালেও কথা নাই আৰু কেতিয়াবা উম
টাইমবিলাক আগুৱাই গ'ল কাৰণে মানে আমাৰ নটালৈকে একো নাথাকেই মানে চব মানে কাম ক বন কৰি আজৰি কৰি
আনো সেই সাতটা মানত সিহতক খোৱাও লৰা ছো লী কেইটা তাৰ মানে কি হয় বেছি সোনকালে খলীহতে ধৰা শুই শুলে নহয় আঠ টা চাৰে আঠটাত শুই গলে হিহতে দহটামান বজাতে টোপনি মানে প পুৰ হৈ যায় আৰু সিহতৰ নুশুৱে মানে উম খেলি থাকিব বা কিবা শুই থাকিব হা পাই থাকিব লাগে সেইকাৰণে মানে সাতটা চাৰে সাত তাৰ ভিতৰত খোৱাও খোৱাই দিয়াৰ পিছত ধৰা অলপ খেলিলে কৰিলে মই খাই কৰি আজৰি হলো তাৰ পিছতে শুৱাবলৈ আনো সেয়াই তাক শোৱাই টা নুশুৱে এ এনেকুৱা কওঁতে শুৱাও তেখেতে মোক মই তোক টুপনিয়ে যাওঁগে উম হু হু এইবিলাক কাম নহ'লে এনেকে শুই থাকিলে বোলো মোৰো পেকিঙে নহব বোলে আহি এ
অ অ মানে আপুনি দুপৰীয়া মানে টাইম মানে শুবলে
দুপৰীয়াতটো নাই নাই নাই দুপৰীয়াটো হোৱাই নাই সিহঁতে খুলে দুপৰীয়া এইটো মানে মানে আজি বহুত দেৰি হৈ গল। এই অ' মানে ঘৰে চাব চাফা কৰিলো অলপ আৰু মোৰো সিহঁতৰ জোতা চোতাবিলাক মানে ধুলো আজি। অ। জোতাবিলাক কৰি টো ভাল দিছে যে জোতা খিনি ধুই কৰি অ' ধুই কৰি এই সেইটো তাৰপিছতে ৰুমটো মুচিব লওঁতে আকৌ মানুহ এজনী আহিলে কথা পাতি থাকে নাযায় হে নাযায়। তাৰ পিছত মই এটা বাজিলগৈ সিহঁতক মানে খুৱাই ললো মই সোনকালে খুৱাই কৰি মই এটা বজাত মই আকৌ গোটেই চিছু মুচি কৰি গা পা আকৌ ধুই এ মানে ভাত খাবলৈ লৈছো দুটা বাজি গৈছে আৰু তাৰপিছত আৰু উ তাৰ পিছতে আৰু ছোৱালী খোৱা নাই তাৰপিছত মোক মাতি আছে আকৌ ভাত কেইটা খাই বাচন ধোৱাই নাই। তাইক খোৱাই ললো খোৱাই বাচন চাচন ধুই সেই কাপোৰ কানি সামৰি থাকোতে দেখোন মোৰ গ'লেই আৰু উঠিব
অ' অ'। মানে সেইটো আপোনাৰ সদায় হয় মানে ন মানে দুপৰীয়া অকমান মানে অকণ এটা নাপায় মানে।
সেইটো বস্তু আজি আৰু যোৱাকালি হ'ল বাৰু অ' মানে আজি এই মানে মই দেৰি হৈ গ'ল এই মানুহ এগৰাকীয়ে দুপৰীয়া সময়ত আহিলে কথা কথা মানে কৈয়ে থাকে কয়ে থাকে নাজ যায়ে কৰিও এ মানে এতিয়া মানে বহি থাকিব লগা হৈছে যে অ' সেই কাৰণ মানে আজি দেৰি হৈ গ'ল। সেইটো কাৰণে মানে মই তাহাঁতক খোৱাই খোৱাই বোৱাই আজৰি হ'লো। তেতিয়ালে মইবোলো খুৱাই বোৱাই লোৱাৰ পিছত এটা চাইড মানে মচিব থাকি গ'ল। মই বোলো এইখিনি মুচি আজৰি হওঁ, এ মচিবলে হাতত লৈছো হে হেৰিডাল, মানুহজনী আহিলেই।
অ অহহ, তেতিয়াহলে
সেইটো মুচি থাকিব বেয়া দেখে
অ অ, সেইটো হয়, সেইটো। তেতিয়াহলেতো আপুনি এতিয়া সোনকালে শুবই লাগে দেখোন।
অ অ, দেৰি হৈছে তথাপিও বোলো নাই। আকৌ কামো আছে নহয়, সেইসোপা নকৰিলেও, শুলেহে আকৌ মই সামৰিব পাৰোঁ। এতিয়া খেলা বস্তু বিলাক, খেলা বস্তু স্তুবিলাক এতিয়া ৰুমতে পৰি থাকে, সেই সোপা সামৰিব লাগিব। ৰুম টো এবাৰ ঝাৰু নামাৰিলে ৰাতিপুৱা শোৱাৰ উঠিয়েই সেইসোপা মাটিত পৰা সোপাকে খাবহে। হা হা হা। ৰাতিও মানে ৰুমটোও ঝাৰু নামাৰিলে, মানে গোটেই কেইটা নামাৰো। এই যোনটোৰ মান ধৰা খেলে, খাই গৈ মান ধৰা চিৰা, অ মুৰি চুৰি খালে, বিস্কুটৰ গুৰি পৰি থাকিলে ৰাতি বা দেখিলে তাকে মুখত দি দিব। সেইকাৰণে মানে সেইটো ৰুম সাৰি সাৰি থ'ব লাগে।
অ, ঠিক আছে দিয়ক। তেতিয়াহলেতো আপোনাৰ কামেই আছে চাগে এতিয়া নহয় জানো? অ, আৰু টো টোপনিও ক্ষতি হৈছে চাগে ঠিকছে। এই নকব।
ঠিকে উপাই নাই আৰু। হ'ব দিয়া পিছত কথা পাতিম দিয়া। উ উ উ।
অ অ। পিছত, পিছত কথা ৰাখিছো।
আহ।